এই সেটো চাইড
এ, চব মাৰ গ'ল দেই
অ'।
কবাকে ক কিবা?
আহ, ভালে আৰু কি ক'ম?
কালি পঢ়িলিনে?
উম, অলপ চলপ।
উম।
উম, আজিকালি আজিকালি ভিডিঅ' নিদিয় যে কিয়? আজিকালি ভিডিঅ' নিদিয় যে কিয়?
এ, এনেই। অ', এনে আৰু
দে এলা
হা এলাহ নেকি?
এলাহেই আৰু।
উম উম উম।
উম।
কা আছোঁ। উম পাই আছোঁ পাই আছোঁ। উম উম উম।
উম। উম।
একত্ৰিচ তাইখ গম পাইছা নাই?
ওহোঁ।
যে তাই একত্ৰিচ তাইখ
একত্ৰিছ তাৰি একত্ৰিছ একত্ৰিছ তাৰিখে হ'ব।
নহয় আ, ত্ৰিছ তাৰিখ কোনটো মাহৰ?
নাজানো আৰু নাজানো আৰু। এ, কোৱাই নাই কোনেও মোক
একত্ৰিছ তাৰিখ কিহৰ হ'ব পাৰে কচোন?
জুন জুুলাই। তই নাজান? জুন কি আছেনো জুনৰ ত্ৰিচ তাৰিখ একত্ৰিচ তাৰিখে?
কি হ পাৰে কচোন?
কিনোবা আছে চাগে! উম, উম। জুনৰ একত্ৰিশ তাৰিখে! অ মোক এ ফিল্মখন আহিব ন?
উম।
উম, ইলেভেন থাৰ্টিত আছে।
হয় নি
উম, নহয়- নহয় ইলেভেন থাৰ্টিত নহয় ইলেভেনতে।
উম। এইখন থাকোঁ।
ন।
থাকিবই লাগিব, এতিয়া কি কৰিম আও।
উম্।
হা?
কি
কি?
হা?
হা?
কি কি হা হা।
কি? কি? হা? কি? কি এৰ
এইয়া
খায় গৰু
মই গমেই নাপালোঁ কেতিয়া খায় দিলি। এইয়া গান গোৱা চাৰ
উম হুম,
গায় দে গান এটা। তয়ো গান এটা গাই দে চিয়ঁৰি চিয়ঁৰি।
কি গান গামনো?
ভাল অসমীয়া।
অসমীয়া
তুমি তুমি গাই দিয়া জুবিন
এটা কাম কৰোঁ।
মায়ে জ্যোতিপ্ৰসাদ ৰাভাৰ বিষয়ে কিবা কিবি কৈ দিব।
জ্যোতি সংগীত, অ নহয় আজি ৰাভা সংগীত।
হয় নেকা?
ৰাভা দিৱস হে, ৰাভা দিৱস অ'। ৰাভা দিৱসৰ ৰাভা সংগীত গাব লাগিব, গোৱা আকৌ। ৰাভা সংগীত
তুমি যি জানিলা তাকে
অহ আজি গাই আহিছো মই স্কুলত।
শুনিছোঁ।
অ', অ', কেনেকুৱা লাগিলে, হা
কোনটো গাইছিলানো, ছন্দে ছন্দে এইটো গাইছিলা নে কি?
সেই নহয়।
কোনটো?
বেলেগ। আ হেৰিটো অ', এইটো কি আছ লে নামেই পাহৰি গ'লো, এ
কি বিলতে হালিছে, এইটো।
বিশ্বৰ ছন্দে ছন্দে মহান দে আনন্দে নাছা নাচা তমো হৰদেৱ নাচা। নাচা নাচা তমো হৰদেৱ নাচা। বিছ চৰ চন্দে ছন্দে মহানন্দে আনন বে নাছা নাচ তমো হৰদেৱ নাচা। উম সিকন পাহৰিলোৱে।
হে হে পাহৰিলাই।
উম
অ', এতিয়া তুমি মোৰ হেৰিটো কেতিয়া দিম বুলি কৈছিলা, একত্ৰিশ।
কিটো?
এই মোৰজে চামাৰ কেম্পটোৰ।
ত্ৰিছ।
ত্ৰিশ তাৰিখ ন, মই অসমীয়া অসমীয়া দুই তিনিটামান চাম ছাগে গান।
আ
দুই তিনটা মান গান চাম ন।
অ', অ'।
কি কি চাম, এবাৰ কৈ দিবা বিচাৰি দিবাচোন।
উম। মই দি থম, সেইকেইটাকে ধুনীয়াকে অ', অ', হ'ব।
হব দিয়া।
মই দি থম দুটামান গান সেইকেইটাকে চাই দিবা, দুই তিনিট মান চাই দিলে হ'ল। নিজে অকন ভালকে হেৰী কৰি দিলে লগতে সিহঁতে কৰিব আও হৈ যাব, নিজে অকন ভাল কৰিলেই হ'ল স্মাৰ্টলি সিহঁতে লগতে কৰিব আৰু ভিডিঅ'টো
তোমালোকে টেনচন নকৰে মই যেতিয়ালৈকে আছো তোমালোকে নাচ ভাগৰ কাৰণে কোনবা বেলেগক আনিব নালাগে কোনবা বেলেগক আনিব নেকি?
নানো
এ এই দাদা যে- ই যে- গান যে গায় এই গান গান গোৱাৰ কাৰণে মাতিবা।
অ দাদা জানে
আৰু কৈছিলে যে -এক তাৰিখে এজনী মেম মাতিম সেই মেমজনী কিয়?
সেইজনী হেৰি ফনিক্স ক্লাছ
কি হয় মানে এইটো
সেইটোআজিকালি উচ্চাৰণ বিলাক শিকাব কেনেকে কৰিব কি কথা তেওঁ
অ- অ-
তেনেকুৱা
ঠিকে আছে।
অ, -
ডান্সটো তুমি হেৰি কৰি দিব পাৰা মানে আ আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি তেনেকুৱা দিব পাৰা।
অঁ', তেনেকেই দিও। তেনেকেই লগাই দিম তেওঁ উম,
তেনেকে ধুনীয়াকে তুমি হেৰি কৰিবা
এই কাৰণ দিব পাৰিম নে? মায় -মায়া মায়া, মায়া মাথোঁ মায়া।
পাৰিবা ভাল হলেই হ'ল।
উম, সেইটো দিম আৰু এটা মায়াবিনীয়ে ৰাতি দি দিও শেষত
উম, -উম, -
মায়াবিনীটোত মানে এনেকুৱা লাষ্টত লিখি দিম কি মানে? জাষ্টিছ লাগে এনেকুৱা আৰু কিবা এটা।
অ', -অ',
পাৰি নে? শেষত মানে নাচি- নাচি তেতিয়া তোমালোকৰ হেৰি মানে ফেচবুক- চেচবুকতো দি দিব পাৰে আৰু ভাল হয়।
উম, -উম, পাৰিব। দিয়েই এইটো ন- চবতো দিবই পেজত দিব মেমে লগে-লগে।
অ',
সেইকাৰে অকণ ভালকে শিকি কিবা পেজত দিব ন-' লগে-লগে অ, সেইটোৱে। সেইকাৰণে অকন ভালকে শিকি কিবা পেজত দিবতো লগে-লগে দিয়ে তেতিয়া আজি মই কৰা খিনিও দিলি পেজত লগে-লগে দি দিয়ে। পেজটো চাই হে মানুহ আহে। পেজটো যিমান ভাল- আকৰ্ষণীয় হ'ব সিমানে মানুহ হ'ব।
বেয়া শুনিলে কবা থিক হৈছে?
উম,
মেমে যদি সুধে- কবা সি মানে এণ্ডত সেই জুবিন গাৰ্গৰ বাবে জাষ্ট টিছ বিচাৰিব বিচ মানে বিচাৰিব বিচাৰিছে।
উম, হব। অ', হব। হ'ব সেইটোতো চবেই বিচাৰি আছে, সেইটো হলে ভালে পায়।
উম, সেইটোয়ে সেইকাৰণে সেইকাৰণেতো কৈছো ন' মই।
অ, সেইটোৱে।
সেই নিমাটো নেমুটো চোবাই খাব পাৰিম নে?
পাৰিবা।
অ। তাক তাক কৈ আছা নি ইয়াত?
হম।
কিবা কৈ আছা নেকি?
নাই কোৱা। হ'ল নে নাই খাই?
খাই আছো।
একো পিতিকি থকা নাই।
আ।
খোৱা, শুব লাগে নহয়।
উম, হ'ল খাই পৰা।
অ,।
লৈ যোৱাহি, ধুই লোৱা।
অ। উম' ধুব মেলিব লাগে।
অ।
হল নে কি?
হা?
হু, হল নে কি?
হল হল হল।
হৈ গল।
উম' হৈ গল।
হাত ধোওঁ তে পাপা বাহিৰতে আখালি দিয়ক, ভিতৰত পানী